হেল্ল'। হেল্ল'।
অ অ পাইছো।
কি কৰি আছ।
আছোঁ এই ভাত বনাব ওলাইছোঁ।
অ তুমি বনাই আছা নেকি।
উম ময়েই বনাই আছোঁ।
অ আচ্ছা যিমান ইমান দিন পিছত যে বনাই আছা।
নাই আজিকালি বনোৱা কৰিছোঁ আৰু
ভালেই মান
উম
কথাটো ভালে কৰি আছা মানে বহুত বস্তু এনেকে জানা হ'বা তুমি।
অ। সেয়াই আৰু বাকী তুমি কি কৰি আছা।
মই অলপ এনেই অলপ গা-চা ভাল নহয় ত অলপ ৰেষ্ট-চেষ্ট লৈ আছোঁ।
অ অ। অ এই ভাল পাইছানে।
অলপ চলপ মানে ঔষধ-চৌষধ খালো ত অলপ ভাল পালোঁ।
উম।
বাকী আৰু খবৰ পাতি।
খবৰ পাতি ভালে আৰু
অ বাকী ভাত পানীৰ লগত আৰু কি বনাই আছা।
ভাতৰ লগত আজি আমি পঁইতাভাত খাম বুলি ভাবিছোঁ।
অ গৰম দিনৰ কাৰণে,
উম মানে একো চবজি-তবজি খাব মন যোৱানাই। এনেকে দালি ভ আৰু আলু-ভাজি এনেকে মাছৰ পিটিকা-চিটিকা দি আৰু
অ অ সেইটোয়ো হয়।
উম তুমি খাই পাইছানে পঁইতাভাত।
কিয়
তুমি খোৱানে পঁইতাভাত।
অ অ খাওঁ খাওঁ মই মাজে মাজে কেতিয়াবা খোৱা যায় আৰু
উম, সেইটোৱে বেছি গৰম হ'লে খোৱা যায়।
উম, বুজিছো বাৰু কথাটো। মানে সদায় সদায় খাব নোৱাৰি আৰু সেইটোয়ে।
সদায় নোৱাৰি আৰু। মাজে মাজে কেতিয়াবা ঘপকে আৰু। এনে তুমি কি খাই বেছি ভাল পোৱা?
মই? মইতো বেছি ভাগে ক'বলৈ গলে মইতো আহ বেছিভাগ কি বস্তুৰ ওপৰত কথাটো কৈছা তুমি?
এনে খোৱা বস্তু, ভাত চাত।
অঁ খোৱা বস্তু, খোৱা বস্তুতো আমাৰ ভাত, ৰুটি।
উম।
আৰু মাছ আৰু মাংস, এইকেইটাটো হৈ গ'ল আৰু মোৰ পুৰা ডাৱত।
এনে চবতছে ফেভৰেট কি হয়, মাছ নে, মাংস নে, কি?
দহি।
হুম?
দৈ।
দৈ?
অঁহ।
অঁ তুমি মাছ মাংস ভাল নোপোৱা মানে ইমান?
খাওঁ, কিন্তু মাছ মাংসতকে ওপৰত দৈ, মোৰ কাৰণে।
দৈ আৰু অঁ, আচ্ছা।
দৈ হ'লে মোক একো নালাগে। মোক অকল দৈ বাতি দি থাকা। মই খাই যাই থাকিম, খাই থাকিম।
মই আৰু ভালে নাপাওঁ। অঁ। মানে মিঠা দৈটো ভাল পাওঁ। কিন্তু টেঙাটো ভাল নাপাওঁ।
আচ্ছা। এইটো অলপ বেলেগ কথা।
উম।
সকলোৰে অলপ নিজৰ নিজৰ অলপ পচন্দ থাকে আৰু। কথাটো বুজিলা তুমি? সেইটোৱে। কি দেখা যাব কি হয়।
অঁ অঁ। বাকী আজি ভাত কিহৰ লগত বনাইছে?
আজি বিশেষ মানে একো নাই, বাচ হেৰি কিবা এটা চব্জি আছে, মইয়ো গম নাপাওঁ। মোৰতো আচাৰ আছে, মইতো আচাৰ দি খাই ভাল পাওঁ, মইতো আচাৰ দি ভাত খাম আজি। ক'লো নহয় গাটো ইমান ভাল নহয় ন ত' সেইটো আমি ভালকৈয়ে খাব লাগিব।
অঁহ।
পিছে তুমি কি খাই ভাল পোৱা এনে?
মই, মই চিকেন খাই ভাল পাওঁ।
মাং খোৱা তুমি?
উম।
কি কোৱা?
মই চিকেনে ভাল পাওঁ আৰু।
মইও খাওঁ। মানে ইমান ভাল নাপাওঁ।
খালি মানে আৰু কি মানে গৰমত ভাল নাপাওঁ।
উম।
মানে বেছি গৰম দিলে চিম্বুল খানাই ভাল পাওঁ। আলু পিটিকা হওঁক, ধৰি লোৱা এনেকে পইতা ভাত।
অ', অ', হেইটোয়ে, সকলোৰে নিজৰ নিজৰ পচন্দৰ বস্তু থাকে আৰু মানে সেইটোৱে।
উম, সেইটোৱে আৰু চবৰে বেলেগ-বেলেগ চইচ তেষ্ট
উম, সেইটোয়ে মানে নতুন-নতুন মই যেনে মই সেইবোৰ বস্তু খাই ভাল পাওঁ। মই এনেকুৱা দৈ খাই ভাল পা বা মিঠাই খাই ভাল পাওঁ, মাছ খাই ভাল পাওঁ। সেনেকুৱা সদায় নিজৰ নিজৰ, বিশেষ কৈ মাংস বনাব নিজে জানা নে বেলেগে আনটিয়ে বনায়?
মাংস জানো মই বনাব।
মানে খাইও ভাল পাওঁ, বনাইও ভাল পাওঁ মই।
অ', ভালেইে তেতিয়াহলে।
উম।
পিছত আৰু আৰামত বন-যেতিয়া মন যায় দূৰত-দূৰত যোৱা তেতিয়া আৰামত নিজে বনাই পিনে খাব পাৰিবা। তুমি?
উম, কিন্তু বনাওয়ে বাৰু মইয়ে বনাওঁ বেছি ভাগ। সেনেকুৱা।
উম, সেইটোয়ে ক'লো। তোমাৰ পিছত যেন ইমান সমস্যা ন'হব। আৰামত নিজে বনাই নিজে খাব পাৰিবা।
আহিবা তুমি। তুমিতো চিকেন ভাল পোৱা নে নোপোৱা? এনে খাব আহিবা আৰু ভাল নাপালেও।
ভাল পাওঁ। মানে বেয়া নাপাওঁ বুলি কোৱা নাই। ভাল পাওঁ মানে এই মানে অভাৰ নাখাওঁ। সদায়-সদায় অ', অ', মানে ভাল গ়ৰ মানে বেছি খালেও ইমান ভাল নহয় ন, মা
ভাল নহয়। অ', সেইটো হয় বাৰু। এ এনেকেতো আমিও নাখাওঁ।
মাছতো খাব পাৰি। মাছটো মানে কি জানা মাছটো অলপ মান ভাল হয় অলপ প্ৰটিন-শ্ৰটিন থাকে ভাল বস্তু হয়। মানে মাছটো কিছুমান বেলেগ, মাছটো অকল চক কুুৰ কাৰণেও ভাল। সেইকাৰণে বহুত বস্তুৰ কাৰণে ভাল। মাছটো অলপ বেছিকৈ খাওঁ মাংসতকে অলপ।
উম, উম, ঠিকেই আছে বাৰু। আমাৰো চলে। আমাৰ দুইটাই চলে আৰু।
আমাৰ দুটাই চলে, কিন্তু মাছটো অলপ মই বেছি আমাৰ ঘৰত আৰু বেছিকৈ চলে।
উম।
আৰু কি কি খাই ভাল পোৱা তুমি?
আৰু এনেকে মানে ফ্ৰুট-চ্ৰুট খাই ভাল পাওঁ আৰু ফল-মূল।
অ', কেনেকুৱা ফল-মূল বা অলপ ক'ব, ফল-মূলটোৰ নাম ক'ব পাৰিবা?
অ', এইবিলাক আ লেচু হওঁক, আম হওক এইবোৰ ভাল পাওঁ আৰু।
মানে তুমি টেঙা বস্তু বেছি ভাল পোৱা খাই।
উম।
আচ্ছা ঠিকে বহুত টেঙা বস্তুটো ভাল ভিটামিন থাকে। অ', মিঠা খাব নোৱাৰা নেকি তুমি? যেনেকুৱা মিঠা আম, ডালিম।
খাও। ডালিম-চালিম ইমান ভাল নাপাওঁ।
অনাৰস ঔ টেঙা ঔ টেঙাটো তাৰপিছত আহিলোঁ আফলছ বহুতো ষ্ট্ৰবেৰী এইবোৰ।
উম, উম। সেইবোৰ ইমান ভাল নাপাওঁ মই উহ।
মই এইবোৰ বহুত খাওঁ।
হয়, নেকি?
অ', এইবোৰ মানে ভিটামিন বেছি ইয়াৰ ‌ ৰস শৰীৰৰ কাৰণে ভাল তেনেকে ডালিমটো মানে আমাৰ শৰীৰৰ। কাৰণে আমাৰ কৃ আমাৰ হে কি শৰীৰটো লিভাৰৰ কাৰণে বহুত ভাল ন' অ', তেজ চেজ বঢ়াই দিয়ে আৰু সেইবোৰ কাৰণে খাওঁ আৰু আৰু সেইজীয়া শাক পাচলি বহুত খাওঁ। তুমি আৰু এ কি কয় চব্জিৰ ভিতৰত কি কি বেছি কৈ খোৱা চব্জি?
চব্জি আলু চালু আলুতো থাকেই। আলু চবৰে ফেভৰেট। বাকী চব্জি মই ইমান ভাল নাপাওঁ।
অ', আৰু?
নাই মই তিতাঁ বেয়া পাওঁ।
কি কোৱা আৰু কি কি খাই ভাল পোৱা?
এইবিলাক পটল চটল বেঙেনা চেঙেনা খাওঁ আৰু মানে খাওঁ মানে ভাল নাপাওঁ ইমানৰ মানে। খাব লাগে খাওঁ আৰু।
অ', সেইটো সকলোৰে থাকে আৰু।
অ'হ, তিতাটো একদমেই নাখাওঁ।
উম, সেইটোৱে।
উম, তুমি খোৱা নে তিতা?
তিতা? অহ', খাওঁ।
অহ', মানে তিতা কেৰেলা চিতা কেৰেলা খোৱা আৰু।
কি ক'লা?
বোলো তিতা কেৰেলা খোৱা চাগে।
অ', হ খাওঁ তিতা কেৰেলা তুমি নোখোৱা নেকি?
নাই মই নাখাওঁ।
কিয়?
কি মই বেয়া পাওঁ তিতা।
কিয় কিবা কাৰণ।
মানে মানে বেয়াই পাওঁ আৰু মানে মোৰ টেষ্টটো ভাল নহয় ভাল নালাগে।
অ'হ।
কাৰ।
তাকে কিছুমান।
উম কিছুমানে খাব নোৱাৰে ন। আৰু কিছুমানে আৰু বহুত ভাল পায় ধৰি লোৱা বহুত খাব পাৰে তিতা মান মেগ পাত ফোন পাত চত খাব পাৰে।
উহ ছাৰ যোনবোৰ বাকী এত কিবা বেলেগ বস্তু। চব তিতা চিতা এইবোৰক এৰি আৰু বাহিৰা ফা ফাষ্ট ফুড, মম' চাওমিন এইবোৰো খোৱা নেকি অঁ, এইবোৰ খাচ আজিকালি মানুহৰ এইবোৰ পিজ্জা বাৰ্গাৰ পুৰা মছলা তেনিপিকীয়া ৰল চাওমিন, ফ্ৰাইড ৰাইচ, এইবোৰতো বহুত খায়।
সেবোৰত বাছ নাই দিয়া, চব খাওঁ।
অঁ সেইবোৰ ইমান ভাল নহয় কিন্তু হা।
ভাল নহয় কিন্তু মানে সেলেকে নাখাওঁ আৰু ডেইলি।
অঁ' অঁ অঁ সেইটো ভাল তেতিয়া হ'লে মই এনেকে পাহ যদি এইবোৰ খোৱা সেইটোও ভাল নহয় মানে বা শৰীৰৰ কাৰণে বহুত অপকাৰ কৰে।
অঁ'।
সে মানে সজাগ সজাগতা অলপ ৰাখিবা আৰু বিৰ সেইটোৱে ক'লো মানে এইবোৰ সেইবোৰ খালেও মানে বেছিকৈ নাখাবা মানে মাজে মাজে খাবা তো এইবোৰ বহুত মছলা তেল চেল থাকে ন শৰীৰৰ কাৰণে বহুত বেয়া হয় আমাৰ। স্বাস্থ্য বেয়া কৰি দিয়ে তই।
গেছৰ প্ৰব্লেম হ'ব পাৰে।
উ সেইটোয়ে কলো তুমি সেইটোয়ে কলো অলপ মানে কমাই কমাই খাবা তেতিয়াহ'লে তোমাৰ শৰীৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল সেইটোৱে সপ হৰ মূৰত যদি একদিন বা দুদিন খোৱা তেতিয়া হ'লে একো বেয়া নহয়। একো বেয়া নকৰে, কিন্তু সদায় সদায় যদি খোৱা তেতিয়াহ'লে বহুত বেয়া হয়, সেইটোয়ে আৰু কথা।
অঁ সেইটোয়ে আৰু কমাই দিব লাগিব। তুমি ভালে কৈছা দিয়া।
এইটোয়ে যিমান পাৰা অলপ কমাই কমাই দিয়া আৰু লাহে লাহে পুষ্টিকৰ বস্তু বেছিে খোৱা আৰম্ভ কৰা।
অঁ সেই আৰু মানে নৰ্মেল খানাই খাব লাগিব আৰু।
উম, ঠিকে কৈছা তুমি। যিমান পাৰা মানে স্বাস্থ্যকৰ কি কলা?
তুমি খোৱা নে নাই।
অঁ অঁ খাও মই সেইটোয়ে কলো যিমান পাৰা পুষ্টিকৰ খাদ্য খোৱা তেতিয়াহ'লে তোমাৰ স্বাস্থ্য পাতি ভাল লাগিব। সেইবোৰ যদি খোৱা উল্টা উল্টা ত' স্বাস্থ্য পাতি অলপ মানে ভাল নহ'ব বেমাৰ চেমাৰ বাঢ়ি যাব। ত সেইটোয়ে আৰু সেইটোয়ে কলো তোমাক মই।
উম উম সেই আৰু ভালে কৈছা দিয়া।
উম।
সোমাব লাগিব আৰু।
নিজেও গ'ম পাইছো নিজেও ভুগিছো বাৰু তথাপিও আৰু মানে কি কবা আৰু। পতককে এৰিব নোৱাৰি ন এইবিলাক।
এই মানে সেইটো যিমান লাহে লাহেকে খোৱাব পাৰা ভালে আৰু কমাই পাৰিলে টো এইবো কমাই দিবা গ'ম পাইছো এইবোৰ কমাব নোৱাৰি, কাৰণ সৰু পৰাটো এটা অভ্যাস হৈ গৈছে।
অভ্যাস হৈ গৈছে, আৰু মানে লগৰ লগত এনেকৈ লগ পালে বেছিকৈ হয় খোৱা।
এইটোয়ে মই ক'লো মানে অভ্যাস হৈ গৈছে। এইটো অভ্যাসটো আৰু ঠিক নহয় জানো মই যিমান পাৰা আৰু চে ষ্টা কৰা মানে কমাই দিবৰ কাৰণে, যিমান কমাই সিমানে ভাল আৰু তোমাৰ কাৰণে হয়নে নে নহয়?
হয়, হয়।
প্ৰতি সজাগতা'সবা সজাগ হব তোমাৰ কাৰণে আৰু ভৱিষ্যটো সিমানে ভাল ভাল হ'ব সেইয়াই আৰু মই যি কওঁ পিছত তুমি কথাটো বুজিলা মই কি যি কব খুজিছো।
উম উম বুজি পায় চো।
উম সেইখোৱ আৰু।
দিয়া ঠিক আছে হা বেলেগ দিনা তোমাৰ লগত আৰু সময় পালে কথা পাতিম মই।